হেল্ল' অ', বান্ধৱী কেনে আছা ভালনে?
অ', ভালে তোমাৰ?
অ', মোৰো ভালেই দিয়া।
অ'।
আমি আজি বন্যপ্ৰাণী সংৰক্ষণৰ ওপৰত অলপ আলোচনা কৰোঁ।
অ', অ'।
আচলতে আমাৰ অ'। অ', গছ-গছনি বৃদ্ধি পালে বনাঞ্চল বৃদ্ধি পায় বা বনাঞ্চল বৃদ্ধি। বৃদ্ধি পালে বন্যপ্ৰাণীয়ে অধিক বাসস্থান লাভ কৰে, সেয়েহে গছ ৰোপন। বন্যপ্ৰাণী সংৰক্ষণৰ এক গুৰুত্বপূৰ্ণ উপায় হয়।
হয়, হয়।
আৰু আমাৰ অ'। আচলতে মানে কি অ', বন্য প্ৰাণী সংৰক্ষণ বৰ গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। কাৰণ। প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ বন্যপ্ৰাণীৰ ভূমিকা অপৰিসীম।
উম।
বা যিবোৰ জীৱ জন্তুৱে মানে বনাঞ্চল পাহাৰ নদী জলাশয় আদি প্ৰাকৃতিক। পৰিৱেশত স্বাধীনভাৱে বাস কৰে, সেইবোৰো বন্যপ্ৰাণী বোলা হয়। যেনে ধৰি লোৱা। বাঘ, সিংহ, গড়, হাতী, হৰিণ, ফালুক। আৰু বহুত ধৰণৰ মানে কি বন্যপ্ৰাণী থাকে।
হয়। বন মানে সেই বন্যপ্ৰাণী এ বহুত। সেই ক্ষতিগ্ৰস্ত কৰে আৰু মানে। বন্যপ্ৰাণীয়ে আমাক বহুত অসুবিধা দিয়ে এ তাৰ কাৰণে বহুত আমাৰ সেই হয় আৰু। ব সংৰক্ষণ আদি।
অহ। আচলতে মানে কি ক্ষতি কৰে বুলি, মানে কি আমাৰ ক্ষতি কৰাৰ কাৰণ আছে কাৰণ আমি যিহেতু মানুহবোৰে বনাঞ্চল ধ্বংস কৰি আছোঁ বা বহুতে ধ্বংস কৰি আছে, সেইকাৰণে হয়তো আমাৰ উম, প্ৰাণীবোৰে মানে কি উম, বনাঞ্চলত থাকিব নোৱাৰি যিহেতু বনাঞ্চল ধ্বংস কৰাৰ ফলত তেওঁলোকৰ মানে কি প্ৰাণীবোৰ বাসস্থান নোহোৱা হৈ গৈছে, সেইবাবে অহ', উম' বন্যপ্ৰাণীসমূহে মানে কি তাতে থাকিব নোৱাৰি। আমাৰ মানুহৰ বসতি স্থললৈ আহি বহুত ধৰণৰ মানে ক্ষতিগ্ৰস্ত কৰিছে।
হয়, হয়, হয়।
গতিকে আমি অহ, কোনেও যাতে মানে
বন্যপ্ৰাণী ক্ষতিগ্ৰস্ত কৰিব আৰু ত' কাম এই কিছুমান তাৰমানে এই সচেতন হৈ থাকিব লাগে। বন্য বন্যপ্ৰাণী আমাক বহুত আৰু তাৰমানে আমাৰ আমাক মানে। বহুত এ ক্ষতিগ্ৰস্ত কৰে তাৰপিছত অহ, মানে এতিয়া যান-বাহনৰো অহ, সেই হৰ কাৰণে বন-বন্যপ্ৰাণী বহুত অসুবিধা দিয়ে।
হয়। আচলতে আমাৰ উম, উম, আহ মানুহবোৰে অহ, বন্য-বনাঞ্চল ধ্বংস কৰিব নালাগে, তেতিয়াহে মানে বন্য প্ৰাণীসমূহেও আমাৰ মানুহৰ বসতি স্থললৈ আহি ক্ষতি কৰিব নোৱাৰে, গতিকে আমি বনাঞ্চল সংৰক্ষণ কৰিব লাগিব।
হয়, হয়।
এতিয়া সেই বন্যপ্ৰাণীসমূহে বাসস্থান লাভ কৰিব নহ'লে আৰু আজিকালিতো আচলতে বহুতো বন্যপ্ৰাণী বিলুপ্তিৰ পথতে আগবাঢ়িছে। যে আমাৰ ধৰিলোৱা অহ, নলগাহৰি। আজিকালিতো আমাৰ বনাঞ্চলত নলগাহৰি পোৱাই নাযায়, বিলুপ্তিয়য়ে হৈ গৈছে। তেনেকৈ ধৰিলোৱা অহ, আৰু বহুত জীৱ-জন্তু বিলুপ্তি হ'ব কাৰণ আমাৰ অহ, বন ধ্বংস বা চৰাং চিকাৰ, জলবায়ু পৰিৱৰ্তন, প্ৰদূৰ্ষণ আৰু মানুহৰ অত্যাধিক হস্তক্ষেপ ইয়াৰ প্ৰধান কাৰণ হৈ পৰিছে। আৰু মানে কি ধৰিলোৱা চৰাং চিকাৰটো বহুত বেছিয়ে হৈ আছে আগৰ বৰ্তমান যুগত হৈ আছে বা আগতেও হৈছিল গতিকে এইবোৰৰ পৰা আমি অলপ সচেতন হৈ থাকিব লাগিব অহ চৰাং চিকাৰ হোৱোটো বন্ধ কৰিব লাগিব, তেতিয়াহে আমাৰ বন্যপ্ৰাণী সমূহ বনাঞ্চলত থাকিব পাৰিব, নহ'লে বহুতো অহ, জীৱ-জন্তু আমাৰ বিলুপ্তি হৈ গৈছে।
হয়, হয়।
বন্যপ্ৰাণী অহ, বন্যপ্ৰাণী থাকিলে অহ, এই উম, এ সেই বাঘ সিংহৰ অহ, মাংস ভোজি জন্তু অহ, আৰু সেইবিলাকে আমাৰ উম, মানে ৰাস্তা ঘাটত বন্যপ্ৰাণী থাকিলে আমাৰ মানুহ অহ, বহুত ডাঙৰ-ডাঙৰ বাঘ সিংহ আহ আমাৰ মানুহ বিলাকে বহুত ভয় কৰে আহ
হয় সেইটো আচলতে আমি সচেতন বন্যপ্ৰেমীৰ পৰা আমি অলপ সচেত তন হৈ থাকিব লাগিব। আৰু অ যিহেতু মানে কি বন্য বনাঞ্চলসমূহত বন্যপ্ৰাণীয়ে নিৰাপদ মানে পৰিৱেশত বাস কৰিব পাৰে আহ চৰকাৰে তাত কঠোৰ নিৰাপত্তা ব্যয়ৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু আমাৰ অবৈধ চিকাৰ মানে যিবোৰ চৰাং চিকাৰ আছে সেইবোৰ ৰধ কৰিবলৈ বনকৰ্মী নিয়োগ কৰিব
হয় হয় হয় হয়। বন্যপ্ৰাণী আহ বিলুপ্তিৰ সন্মুখীন হৈছে। আহ আহ উ আৰু আহ আ মানে কিছুমান বন্যপ্ৰাণী এই ধৰি লওক হাতী এইবিলাক আহি আমাৰ বহুত ক্ষতিগ্ৰস্ত হয় আ ঘৰ দুৱাৰ ভাঙি পেলাই আহ আৰু এই কিছুমান গছ উঘালি পেলাই দিয়ে।
হয়।
তাৰপিছত আমি মানে বহুত সাৱধান হোৱা উচিত।
হয় হয়। আচলতে আমি বন্যপ্ৰাণীসমূহ যিহেতু বনাঞ্চল ধ্বংস হৈ আছে গতিকে বন্যয়প্ৰাণীসমূহে ধৰ মন মানুহৰ বসতিস্থললৈ আহি ত চব বিলাক ক্ষতি কৰিবয়ে কাৰণ আহ তেওঁলোকে যিহেতু তাত থাকিবলৈ ঠাই পোৱা নাই বা খাবলৈ একো বস্তুও পোৱা নাই গতিক কে আমি সেয়া সংৰক্ষ ক্ষন কৰিব লাগিব আৰু বিশেষকৈ আমাৰ আহ জলবায়ুৰ পৰিৱৰ্তনতো আমাৰ বন্যপ্ৰাণীৰ বহুত বেছিয়ে প্ৰভাৱ পেলায়। কাৰণ তাপমাত্ৰা বৃদ্ধি খৰাং বন্যপ্ৰাণী আৰু আৰু ঋতু চক্ৰৰ পৰিৱৰ্তনে বহুতো প্ৰাণীৰ জীৱন মানে কি বিপদত পেলাই আছে। আৰু মানে কিছুমান প্ৰজ- প্ৰজাতিয়েটো নতুন পৰিৱেশৰ লগত। খাপ খাব নোৱাৰে বা। সেই মানে কি খাপ খাব নোৱাৰা কাৰণে মানে কিছুমান জীৱ- জন্তু বিলুপ্ত। তই হৈ গৈছে আৰু।
হয় আমাৰ অসমতো বহুত আ' ব- বন্য। পুৰণি আছে এ যেনে গড়, হাত টি, বাঘ, সিংহ, হৰিণ। এ- এইবিলাক মানে বহুত। আমাৰ অ' অভয়ৰপুৰ্ণ্য এই প্ৰাণীবোৰ বাবে। কিছুমান বহুত সেই সাৱধান হোৱা উচিত আৰু।
মানে আচলতে? আমাৰ। মানে কি, বন্যপ্ৰাণী সংৰক্ষনে মানুহক ত' বহুতো প্ৰকৃত কৰে বা। সুস্থ পৰিৱেশ, বিশুদ্ধ বায়ু। পৰ্যটনৰ উন্নতি, গৱেষণাৰ সুযোগ আৰু। প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ ই। কলবৰতটো আচলতে বন্যপ্ৰাণী সংৰক্ষণৰে ফল হয়।
হয়, হয়, হয়।
বন্যপ্ৰাণী সংৰক্ষণ মানে কেৱল জীৱ- জন্তু ৰক্ষা কৰাই নহয় দিয়াচোন কাৰণ। সমগ্ৰ পৃথিৱীখনকে সুৰক্ষিত কৰাটোৱে বুজায়।
হয়, হয়। মানে, কাজিৰঙাত বহুত বন্যপ্ৰাণীৰ কাৰণে বিখ্যাত।
হয়, হয়। আমাৰ আচলতে মানে কি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানটো আমাৰ এশিঙীয়া গড়ৰ বাবে বিখ্যাত হয়। আৰু আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক, আমাৰ সতৰশ চৌসত্তৰ চনত, বন্যপ্ৰাণী হিচাপে স্বী কৃতি দিয়া হৈছিল। আৰু মানে কি অ' আচলতে আমাৰ বন্যপ্ৰাণীসমূহ আমি, যিমান পাৰো সিমান বেছি সংৰক্ষ ক্ষণ কৰিব লাগিব। কাৰণ, অসমৰ ক্ষেত্ৰত আমাৰ গড় সংৰক্ষণৰ কথা ক'বলৈ গ'লে আমাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনে বিশ্ববিখ্যাত এক ৰাষ্ট ষ্ট উদ্যান হয়। আ' ইয়াৰ পৰি আমাৰ মানস ৰাষ্ট্ৰীয় উদ্যান, আছে অৰাং ৰাষ্ট্ৰীয় উদ্যান আছে। নামেৰি ৰাষ্ট্ৰীয় উদ্যান আহ এইবোৰতো আমাৰ বন্য প্ৰাণী সংৰক্ষণৰ বাবে বিশেষভাৱে জনাজাত হৈ
হয়, হয়, হয় চৰকাৰে বন্যপ্ৰাণী সংৰক্ষনৰ বাবে বিভিন্ন মানে পদক্ষেপ গ্ৰহণ কৰিছে। আহ যা যেনে অভয়াৰণ্য স্থাপন বন সুৰক্ষা। বন কৰ্মী নিয়গৰ বহুত কাৰনে প্ৰচেষ্টা কৰি আছে।
হয়, হয়, হয়। আচলতে মানে, কিছুমান লোকেতো বহুত মানে কি টকাৰ লবত বন্যপ্ৰাণী হত্যা কৰি আছে বৰ্তমান যুগতো বা আগতো কৰি ছিল বৰ্তমান যুগতো কৰি আছে মানে ধৰি লোৱা গঁড়ৰ শিং, হাতীৰ দাঁত, বাঘৰ ছাল। আৰু মানে কি অন্য অংক বিক্ৰী কৰি বহুত টকা অৰ্জন কৰিব পাৰে। ফলত অ' মানে কি ইয়াৰ ফলত মানে কি বহুতো প্ৰজা অ বিপদাপন্ন হৈ পৰিছে। গতিকে আমি সেই বোৰ সংৰক্ষণ কৰিব লাগিব।
হয় হয়। মই ভাবোহি শিশু অৱস্থাৰ পৰা ত বন্যপ্ৰাণী আহ বহুত অতি মৰম আহ দায় এয়া গঢ়ি তলা উচিত আহ মানে এ কিছুমান বন্যপ্ৰাণী আহ, জীৱ জন্তুৰ মূল্য বুজিব আহ ত' তাৰ মানে বহুত আৰু সেই বন্যপ্ৰাণীৰ সংৰক্ষনৰৰ বাবে কাম কৰিব লাগে। লাগিব আ বন্যপ্ৰাণী
আচলতে মানে, কি আ আমাৰ বিদ্যালয়ত মানে, শিশু অৱস্থাৰ পৰাই মানে কি আমাৰ ছাত্ৰ ছাত্ৰী সকলক বুজাব লাগিব যাতে বন্যপ্ৰাণীৰ প্ৰতি মৰমতটো থাকে আৰু তেতিয়াহে আমাৰ নৱপ্ৰজন্মইও, আমাৰ বনাঞ্চলসমূহ যিবোৰ আমাৰ ৰাষ্ট্ৰীয় উদ্যয়ান সমূহ আছে। সেইবোৰ সংৰক্ষণ কৰি ৰাখিব লাগিব।
হয় হয়। বন্য প্ৰাণী সূৰক্ষিত বন্যপ্ৰাণী সুৰক্ষিত থাকিলে-' পৰিৱেশ সুস্থ আৰু ভাৰ সাম্য়পূৰ্ণ থাকিব অ' আজি অ' আৰু বন্যপ্ৰাণীৰ মানে অ', অগণ্য আলোচনা মোৰ বাবে খুব উপকাৰী হল।
অ', আৰু আ, গতিকে আমি সংৰক্ষণ কৰিব লাগিব। আৰু এতিয়া আমি আজি অ', এৰিছো তোমাৰ পৰা ময়ো ভালে খিনি কথাই বুজিলো আৰু আমি নতুন অধ্যয়ায় এটা লৈ আকৌ লগ পাম গতিকে বান্ধৱী এৰিছো এতিয়া ধন্যবাদ।
অ', হয় ঠিক আছে।